নাই ভালে আছো, আছো এনে বাহিৰত ওলাই আহিছিলো, অলপ বজাৰ সমাৰ কৰিব
অ', আচ্ছা, আচ্ছা, কি ললা বা-
ফল, ফল, সেই আপেল আপেলৰ দাম আজিকালি বহুত বাঢ়িছে
অ', আচ্ছা
এতিয়া, যিহেতু সেইটো এইটো ছিজন নহয় যে আপেলৰ দামতটো বাঢ়ি গৈছে আৰু ফল মূল বুলিবলৈ এতিয়া। চাওঁ ফল মূল উপলব্ধ।
অ' এতিয়াতো আম কঁঠাল ভৰ্তি হৈ গৈছে।
আম কঁঠাল হয়। কমলাটো নাই এতিয়া। বৰ্তমান ঠাণ্ডা ঠাণ্ডা দিনৰ ফল মূল। অ' আঙুৰো বহুত ওলাইছে, আঙুৰ। অ' হয়, হয়।
আঠ
আংগুৰতটো বহুত ওলাইছে। কলা আঙুৰ, ৰঙা আঙুৰ আঙুৰৰো বহুত ভাগ হৈ গৈছে আজিকালি।
আৰু
হয়। আৰু ফল মূলটো আমাৰ স্বাস্থ্য কাৰণে খুব উপকাৰী জানেনে। ন মানে ফল মূলটো। মানে এটা কথা আছে। ফল মূলতটো সকলো মানুহে খাবলৈ অসুবিধা হয়, যিহেতু। দামৰ কাৰণে আৰু বহুত বহুত বহুত ক্ষেত্ৰত কি হয়। আমলখি হওঁক, এটা আমলখি আহ কমলা টেঙাৰ। কমলা যে কমলাততো বহুত বহুত গুনে তাৰ খাদ্যৰ মানদণ্ডটো। থাকে, কিন্তু বহুত মানুহে খাব নোখোজে। আৰু উম, উন্নতত। তুমি আপেলে যে চাব লাগিব বা আমাৰ ইয়াতে। উপলব্ধ নোহোৱা চিকুৱে যে খাব লাগিব। তেনেকুৱা কোনো কথা নাই।
কথা নহয়।
ব হা ড্ৰেগন ড্ৰেগন ফুডে খাব লাগিব তেনেকুৱা নহয়।
হয়, হয়।
তোমাৰ আমাৰ ইয়াতে ইয়াতে পোৱা যিকিটা খাদ্য তোমাৰ। অ' ফল মূল আছে, সেইখিনি ফল মূলো বহুত ধৰণৰ। ভিটামিন থাকে হয়নে, যেনে এতিয়া উম, কঁঠাল টো কঁঠাল টো খালা কঠ কঁঠাল মুচি খালা হয় নে।
হা, হা, হা, হা, হা, হা গুটি খালোঁ, কামত আহে হয়, কামত বহুত আহে। কঁঠালটো ক'বলৈ গ'লে গোটেইটোৱে কামত আহে। হয়, হয় গোটেইটোৱে কামত আহে গুটিৰ পৰা। হয়, হয় গোটিও কামত আহে, ভিতৰতো খাওঁ আৰু কিছুমানে মাজৰ টো কাটি খাই।
অ' মই মাজৰতো খোৱাও শুনিছোঁ কিন্তু।
হয় খাই, খাই, হয়, মই খাইছোঁ বেলেগৰ ঘৰত বহুত সোৱাদ লাগে।
উম, কঁঠাল মুচি খাই আৰু যিটো নেকি আমি খোৱাৰ পিছত। কঁঠালৰ বাকলিটোতো ছাগলী আৰু গৰুৱে খোব খায়।
গৰুৱে খায় হয়।
গৰুও খাই ছাগলীও।
হয়, হয়, হয় বতৰৰ। বতৰৰ ফলটো বতৰত খালে বহুত উপকাৰী হয় আহ। কিন্তু মানে। আহ, কিছুমানে যে মানে বতৰৰ ফলটো বতৰত খালে তাৰমানে এইটো। প্ৰাকৃতিকভাৱে পকোৱা যে এইটো বহুত উপকাৰী কিন্তু। আহ, মানে কিছুমানে আকৌ। মানে যিটো বতৰৰ নহয় সেইটো খালে অলপমান মানে অসুবিধা হয় কাৰণ প্ৰাকৃতিক ভাৱে পকোৱা যায় যে। অ', প্ৰাকৃতিকভাৱে মানে পকালে সেইটো উপকাৰী কিন্তু গেছ দি পকালে সেইটো আমাৰ দেহৰ বাবে খেতি কৰক হয়।
হয়, হয়, আজিকালি বহুত ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যবহাৰ কৰি
হয়, হয়।
ফল মূলত বুলিয়েই নহয়
আমি খোৱা দৈনন্দিন শাক পাচলিসমূহতো সেইবিলাক ব্যবহাৰ কৰে। মই শুনামতে বিলাহী বিলাহী মানে কৃত্ৰিম ভাৱে ৰঙা কৰিবৰ কাৰণে পকা বেচাব কাৰণে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে আৰু সেইবিলাক হা কাৰক। হয় একো
হয়, হয়, হয়, হয়।
পৰাপক্ষত আমি মানে ঋতু ভিত্তিক
ঋতুভিত্তিক বতৰৰ ফলটো খাব লাগে হয়, হয়, বতৰৰ ফলটো খোৱাটো খুব ভাল হয়। আৰু গছত পকা ফলটোতে খুবেই উপকাৰী হয়।
উম, হয়, এই বাকী ফল বিলাক খোৱাৰ পিছত বহুত ধৰণৰ প্ৰব্লেম সমস্যাই দেখা দিয়ে।
হয়, হয়, মইয়ো সদায় মানে আবেলি কিবা নহয় কিবা ফল আমি ব্যৱহাৰ কৰো আচলতে ফল মূলটো অ', ভালটো পাওঁৱেই তাৰপৰি আমাৰ দেহৰ কাৰণে বহুত উপকাৰী। যইদিও যদি সেইটো আমাৰ মানে প্ৰাকৃতিক ভাৱে প পকে নিজে পকে তেনেহলে সেইটো আমাৰ দেহৰ কাৰণে বহুত উপকাৰী কিন্তু বহুতে আজিকালিৰ ল'ৰা ছোৱালীয়ে খাবলৈ সিমান মন নকৰে তেওঁলোকে ধৰক এই যিটো আমাৰ পাশ্চাত্য মানে খাদ্য সম্ভাৰে বেছি গুৰুত্ব দিয়ে কিন্তু সেইবিলাক
গাই অ', চেণ্ডুইচ। সেইবিলাকহে তেওঁলোকে ভাবে যে এইখিনিয়ে খাদ্য প্ৰকৃত খাদ্য।
হয়, হয়।
বাকী বিলাক পেলনীয়া পেলনীয়া খাদ্য।
হয়, হয়, তাৰে সলনি যদি সদায় মানে ফল মূল আমি এটা খাদ্যত যোগ দিওঁ এইটো আমাৰ দেহৰ কাৰণে বহুত উপকাৰী হয়।
বহুত উপকাৰী মাছ মাংস খোৱাতকৈ ফল মূলৰ খাদ্যৰ যিটো থাকে খাদ্যৰ হা সেইটো বহুত মূল্যাংকন কৰিলে কৰিব গ'লে আমাৰ ফল মূলৰ পৰা বহুত কিবা কিবি পাব। আৰু এটা কথা ইয়াতে হাঁহিৰ উৎচসকো ক'ব পৰা হাঁহি উঠা কথাও বা বিশেষ ধৰণৰ বিজ্ঞান বৃত্তিৰ কথা
হয়।
উম, তুমি বিলাহীটো আমি যিটো বিলাহী খাওঁ তেওঁৰ গুণগত বা তেওঁৰ হেৰি বিলাক যদি চোৱা যায় শ্ৰেণী বিভাজন কৰা যায় তেওঁৰ হা তেওঁৰ লক্ষণবোৰ যদি তুমি বিজ্ঞানভিত্তিক ভাৱে অধ্যয়ন কৰা
হয়, হয়, হয়।
আমি এবিধ ফল হিচাপে ধৰিব পাৰিম।
হয়, হয়।
আৰু কলৰ যিটো গঠন শ্ৰেণী বিভাজন কৰিলে লক্ষণসমূহ অৰ্জন কৰিলে। কল এবিধ শাক পাচলি হে। তেনেকুৱা ধৰণৰ কথা থাকে।
হয়, হয় আমাৰতো এতিয়াতোত আপুনি দেখি ছেই মানে আনাৰস এ এ আম এইবিলাক বহুত বেছি পৰিমানে ওলাইছে হয় নে নহয় বতৰৰ ফল যিহেতু। যিহেতু ভৰি পৰিছে ত' আমাৰ ঘৰত কি কৰে এই মানে কিনি পেলাই। হয়।
হয়। উত্তৰ পূৰ্বাঞ্চলত আনাৰসৰ যে খেতি বহুত হয় আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আনাৰসৰ ভাৰত বিখ্যাত।
হয়।
এই যে ডাঙৰ ডাঙৰ পোষ্টাৰ বেনাৰবিলাক অসম চৰকাৰে লগাইছে। তাতে এশিঙীয়া গঁড়ৰ। আনাৰস সেইবিলাক দি তেওঁলোকে দিছে দেখোন। অসম কিয় বিখ্যাত অসমত কি কি উপলব্ধ। কি কি ভাল বস্তু পোৱা যায় ৰংঘৰ যেনেকে মুগা মুগা। শাৰী মেখেলা চাদৰ এইবিলাক ভাল ভাল কথা দিছে।
ভাল ভাল আমাৰ ঘৰতো মোৰ বাইদেউ এই আনাৰসৰ পৰাই মানে এ এতিয়া বহুত ওলাইছে নহয় কিনি পেলাই মানে ঘৰতে বনাই। ঘৰতে মানে এ আচাৰো বনাই আৰু এই যে জেলি জেলিও বনাই কিন্তু বজাৰৰ পৰা আমি কিন্তু নাখাওঁ।
খোৱা নাই মই কিন্তু আজিলৈকে হা।
হয়, হয় কিন্তু বজাৰৰ পৰা কিনি নাখাওঁ। নাখাওঁ কিয় বজাৰত ধৰক এই লগত কিছুমান বস্তু দিয়ে যিবিলাক আমাৰ দেহৰ কাৰণে অপকাৰী হা। কিন্তু ঘৰত যিটো বনোৱা সেইটোত মানে আমি সেইবিলাক পদাৰ্থ নিদিওঁ। আমি সেনেকে এই মানে হয়, এই মানে চিজনত বনাই পেলাই আমি ধৰক জেলি তেলি বনাই ৰুটিৰ লগতো খোৱা ভাল হ'ল আৰু বেলেগ পদাৰ্থ একো একো নিদিও আৰু সেই কাৰণটো দেহৰ কাৰণেও বহুত উপকাৰী। আমি তেনেকৈ বনাই থৈ দিওঁ বহুত তেনেকে মোৰ বাইদেউ বনাব জানে খাই পেলাই বহুত ভাল লাগে।
খোৱা বস্তুবিলাক সংৰক্ষণ কৰিবৰ কাৰণে যিবিলাক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয় বহুত দিনলৈকে বেয়া নহ'বৰ কাৰণে সেই দ্ৰব্য সমূহৰ বিৰূপ প্ৰভাব বহুত আছে।
হয়, হয় বহুত।
হা, বহুত আছো যিবিলাক পিজাৰবেটিব বুলি কোৱা হয়, সেই দ্ৰব্য ৰাসায়নিক দ্ৰব্যসমূহৰ তোমাৰ বহুত ক্ষতি কৰে আমাৰ দেহত।
ক্ষতি কৰে। সেইকাৰণে পাৰিলে নিজে বনাই পেলাই খোৱাটো বেছি উপকাৰ কৰে দেহত।
আৰু সকলোতকে এই যে আমি কথা পাতি আছিলো অলপ আগত ফল মূলৰ বিষয়ে।
হয়, হয়।
কলা খাৰ গ্ৰহণ কৰিলে যিটো স্বাস্থ্যৰ কাৰণে ভাল আৰু এইটো কোনো আহাৰতো থাকিব নোৱাৰে। যিকোনো ধৰণৰ যেনে এতিয়া অলপ আগতম কলা আমাৰ ইয়াতে উপলব্ধ আম। পাইনাএপল মানে আনাৰস বা আৰু কঁঠাল। হয়নে এতিয়া আৰু এটা খুব ভাল ফল আমাৰ ইয়াতে উপলব্ধ এইটো হৈছে
হয়, হয় ক'লাাজামুক বহুত দৰকাৰ এইটো বহুত দেহৰ কাৰণে উপকাৰী।
উম আমি সৰুতে আৰু এটা জামু খাইছিলো আমাৰ আহ গ্ৰাম্্য অঞ্চলত পোৱা গৈছিলে সেইটোোক'। সেইটোৰ নাম হৈছে বগী জামু জামুৰ দৰে দেখিব তেওঁ অলপ বগা
আচ্ছা, আচ্ছা, আচ্ছা।
আৰু, আৰু, আৰু এটা কথা জামু বহুত প্ৰকাৰৰ থাকে আমাৰ কলা জামুতোহে আমি দেখা পাও তাতে আৰু থাকে'। চৰাইৰ শৰাই জামু বুলি কওঁ আমি তহতো সৰু সৰু সেইটো জামুতকে দেখিব একেই'। গোটেইখিনিত আৰু সোৱাদটো একে সেইু অলপ সৰু হয়
অঁ আচ্ছা আচ্ছটো মই দেখা নাই বাৰু হয়,।
বগিজামু কলা জামু,।
হয় হয় আৰু মই জনামতেতো যাম তোৱে ক কলেষ্ট্ৰলো মানে নোহোৱাত সহায় কৰে কলেষ্ট্ৰল ভ মানে,।
হয় হয় উ হয় হয় প্ৰাকৃতিক প্ৰকৃতিৰ মাজতে চব ঔষধ উপলব্ধ আমি চিমিহে নাপাওঁ
হয়, হয়
যেনে নহৰু, আদা সেইবিলাকতো বহুত।
হয়, হয়, হয় আমি প্ৰাকৃতিকভাৱেও দেহৰ বেমাৰ ভাল কৰিব পাৰোঁ।
হয়, হয় হয়, হয় ঘৰুৱা বিধানেৰে
হয়,
আমি সেইবিলাক জননাাতো উচিত খুব দৰকাৰ, সকলোৱে জনা উচিত। সকলোৱে তাৰ প্ৰতি সজাগ হোৱা উচিত স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত।
হয়,।
মোক আছো'। ত' আজিকালি স্বাস্থয় সম্পৰ্কে বহুতে জ্ঞাত নহয়,। সেইটো কাৰণে আমাৰ স্বাস্থ্য কেনেকে অ যেনেকি বেমাৰত পৰে তেতিয়াহে তেওঁলোকে ভাবে ইয়াৰ বিধান কি!
াজানে,।
হয়, হয় ঠিক আছে তেন্তকে ৰাখিছো পুনৰ দেখা হম পিছত ধন্যবাদ